কৰিছে।
এইয়া অলপ নিউজ চাই আছোঁ। হয়। উম, খোৱা বোৱা কৰিলোঁ, অ'।
অ', কি খালে আজি? কি দি ভাত খালে?
মই আজি ভাত খোৱা নাই, ওটচে খালোঁ।
অ', আপুনি ওটচে খালে ন? অ', অটছ কিহেতি খায়? গাখীৰ দি নে কি?
অ', গাখীৰ দিয়ে খালোঁ।
ওপৰত ফলমূল চলমূল লৈ লয়নে?
এই ফল মূল নাই ক'ত সদায় পাব আৰু?
অ', সেইটো হয় বাৰু যিহে আপোনাৰ দাম।
অ', যি খাওঁ তাকে খাওঁ আৰু। আমিতো ইমান, আমিতো ইমান ধনী মানুহ নহয় ন।
অ', হয়, হয়, সেইটো হয় বাৰু, আপোনালোকৰ এতিয়া চব্জি খেতিখন কেনেকুৱা চলিছে?
আমাৰ চব্জি খেতিখন এতিয়া ভালেই চলি আছ, পানী কোমোৰা আমি বেচিছো বাৰু
বেচিছে নেকি?
অ', এটা এটা, ত্ৰিশ টকা, চল্লিশ টকা
কি কোমোৰা নে কি
কোমোৰা অ
অ ভালে কৰিছে বাৰু দেই এনেকেয়ে চলিব লাগিব দিয়ক
অ আমি আৱ এতিয়া অসমৰ মানুহ ন আমি এতিয়া অসমীয়া মানুহ আমি এতিয়া অসমীয়া থলুৱা খাদ্য কৰি পেলাই খাবও লাগিব
খাব লাগিব আপোনাৰ হেৰি আপোনাৰতো সেইটো খাৰ দিয়া নহয় চাগে
ন মই এইটো জৈৱিক সাৰ দি গৈছো ৰাসায়নিক সাৰ দি নক কৰোঁ নহয় বজাৰত ৰাসায়নিক হোৱা বস্তুৰ অভাৱ নাই
হয় হয় বেমাৰ আজাৰ আপোনাৰ নানা ধৰণৰ ৰোগ সৃষ্টি হয় আপোনাৰ আৰু বেছি দিন থৈ দিলে আপোনাৰ সেইবোৰ মানে চাবচোন আপুনি গেলি যায়
হয়
বুজিছে
অ বুজিছো
উম সেইটোও হয় বাৰু সেই
উম অ হয় হয় মইয়ো এইবাৰ ভাবিছো এইটো গৰমৰ বন্ধত ছিক্কিমৰ পৰা আহো নেকি
ছিক্কিম যাব নেকি
অ ছিক্কিম যাম অলপ
বা ভালে দিয়ক যাব পাৰে আপুনি গৰম বন্ধত ছিক্কিমৰ পৰা ঘূৰি আহিব পাৰে
অ ছিক্কিম যাম তাৰপিছত আপোনাৰ অৰুণাচল যাম
হয় হয়
তাৰ পিছত আপোনাৰ হাফলং যাম এ গৰম মান বন্ধটো মানে ঘৰত নকটাও আৰু বাহিৰতে কটাম বুলি ভাবিছো
অ অ অ সেইটো হয় বাৰু কাৰ লগত বিজি আছিলি
কি কয়
এ নাই নাই আমাৰ মানে এই বাইদেউ জ গৰাকীক কৈছো যে কাৰ লগত কথা পাতি আছে বোলো ধৰিব নোৱাৰি মানে বুজিছে বেলেগৰ লগতো কথা পাতি থাকিব পাৰে পেলাই নহয় আপোনাৰ মানে ফোনটো এনিটাইম মানে কথা পাতিয়ে থাকে যে যত চাদৰ মেলি মেলিও কথা পাতি আছে
অ অ
বুজিছে
বা ভিনদেও গালি নাপাৰে নেকি বাইদেউ এনেকে যে কথা পাতি থাকে
ভিন জানো তাই এতিয়া কোনোবা চাচি বুলিহে কৈছে বুজিছে কোনোবা আছে খুৰীৰ লগত কথা পাতি আছে হ'বলা
অ অ এই আজিকালি মানে কি জানে হাজবেণ্ড বিলাকে অলপ চাবও লাগে ন কোন বা কাৰ লগত কিয় কথা পাতিছে
সেইটোয়ে বাৰু হয় হয় তেওঁলোকে চকু কান দিব লাগে বুজিছে
চকু কান দিব লাগে আপুনি অলপ ভিনদেউক ক'ব যে বাইদেউক আপুনি অকণ মন কৰিব দেই ভিনদেউ পিছত আমাক নধৰিব আও
অ অ সেইটোয়ে সেইটোয়ে আপোনাৰ চকু কান দিব লাগে আজিকালি আজিকালি যিহে আপোনাৰ দেখি আছো
উম
বুজিছে এইয়া আমাৰ মানে বে বাইদেউ এতিয়া বেলেগ এঘৰ মানে আমাৰ ইয়াতে মানে বাইদেউহঁতৰ ইয়াতে মানে ঘৰ মানুহৰ বিয়া - বিয়া বুজিছে?
হয়।
পৰিয়ালয় তেখেতে মানে কোনোবা ফোন নাম্বাৰ বিচাৰি আছে মানে আ আমাক আ মানে ফেমিলিৰ মানুহৰ। তেনেকে ফোন কৰিয়ে মাতিব নেকি? অ হয় হয় আ আপোনাৰ যাবলৈ মানে সময় নাই বোলে। অ সেয়া মানে কৈ আছে
অ ভালেই হৈছে দিয়ক, আজিকালি অ আৰু অসমীয়া সমাজত বিয়া এখন খাব পালে ভালো লাগে ন।
অ ভালো লাগে দিয়ক
অ আমাৰ অসমীয়া মানুহৰ বিয়া খাই বহুত ভাল লাগে। যেনে যেতিয়া আপোনাৰ ঢোল, পেপা বাজিব গানৰ ঢোলৰ চাবত নাচিব নাচনীয়ে
অ সেইটোৱে আপোনাৰ, অ বিয়া বুলি ক'লে বাৰু ভালেই লাগে বাৰু।
বেণ্ড পাৰ্টিৰ লগত যেতিয়া নাচে মানুহে বহুত ভাল লাগে দেই, মোৰ কিন্তু বহুত ভাল লাগে।
হয় হয় আমাৰ অসমীয়া পৰম্পৰাটো বাৰু বহুতেই ভাল লাগে বাৰু। বেলেগ এ বেলেগৰ ৰীতি নীতিতকে।
অ আকৌ যে আমাৰ যে ৰাতি দৰা - কইনাক তেল দিয়া পাতে গোটেই ৰাতি টোপনি খতি কৰি সেইবিলাকো বহুত ভাল লাগে।
চাউল চিটিয়াই যে সেই পৰ্বটো ভাল লাগে বাৰু।
অ আকৌ আগৰ দিনৰ মানুহে আ পোনাৰ গা দৰা - কইনাক গা ধোৱা সময়ত যে ইটোৱে সিটোক বোকা
অ হয় হয় হয়, আপোনাৰ ছাই সানে।
এ সেই পৰ্বকেইটা মানে বহুত
হয় হয়, আপোনাক খুবেই ভাল লাগে বাৰু, মইও ভাল পাও বাৰু সেইবোৰ। সেইবোৰ আপোনাৰ মানে কি জানেনে? সময় সাপেক্ষে আপোনাৰ সেইবোৰ মানে নাইকিয়া হৈ গৈছে গম পাইছে? কিছুমান জেগাত আছে কিন্তু সকলো জেগাত আপোনাৰ এই পৰম্পৰাটো নাই কিন্তু এই পৰম্পৰাতো থাকিব লাগে তেতিয়াহে আপোনাৰ ফূৰ্তি লাগে ন, আপোনাৰ মানুহবিলাকে এইখিনিতে সুখ বিচাৰি ই পাই কিন্তু আজিকালি আপোনাৰ সেইখিনি নাইকিয়া হৈ গৈছে গম পাইছে নে?
হয় আগতে আমাৰ আপোনাৰ শুনিছেনে নাই আপুনি নামটো মই নেজানো, দৰা - কইনা গৰু গাড়ীত আহে।
কি কৈছে?
আগতে আমি বিয়া পাত তিলে দৰা - কইনাক গৰু গাড়ীত আহে, আমাৰ ককা দেউতাহঁতৰ দিনত। তেতিয়াতো গাড়ী মটৰ ইমান নাছিলে ন, তেতিয়া আমাৰ মা নে দুটা গৰু গাড়ী বুলি কওঁ আমি, সেই গৰু গাড়ী দৰা - কইনা বহি আহে।
অ আচ্ছা, আজিকালি সেইটো নাইকিয়া হৈ গৈছ
আৰু আজি কালি কিন্তু আপোনাৰ কিছুমান মানুহে এনেকুৱা কৰে যে ঘোঁৰাত উঠি যাওঁ, ঠেলাত উ ঠি যাও এনেকুৱা কিছুমান কৰে ভাইৰেল
হয় হয় হয়।
অ কিন্তু আৰু বেছি দূৰ হলেতো গাড়ীত যাবই লাগিব।
অ সেইটো হয় বাৰু, আপোনাৰ বেছি দূৰ হলেতো আপোনাৰ উপায় নাই। হেল্ল'?
অ হয়। শুনি আছো কওক।
অ মানে বেছি দূৰ হ'লে উপায় নাই মানে এতিয়া আৰু।
অ আগতে আপোনাৰ কইনাজনী নিবলৈ কাৰণে আমি গোটেই ৰাতি গাঁওৰ মানুহ ওচৰ চুবুৰীয়া মানুহে সাৰ পাই ৰখি থাকো, নাচ গান কৰি থাকো, ৰাতিটো কেনি যায় গমেই নাপাওঁ।
অ হয়-হয়-হয় গমেই পোৱা নাযায় হয়।
টা বজাত, অ ৰাতিপুৱা চাৰিটা বজাত আহে কইনা নিবলৈ। তেতিয়া আমি আৰু নাচি বাগি বহুত ভাল লাগে আৰু। আজিকালি আপোনাৰ গোধুলা ছটা সাতটাত পঠিয়াই বিয়া বিয়াই নালাগে।
বিয়া বিয়াই নালাগে আপোনাক ইমান সোনকালে পঠাই দিয়ে। হয় হয় আকৌ দিনদুপৰতে গুচি আহ। নিয়ম ভাগ কৰি পেলাই আপোনাক সোনকালে পঠিয়াই দিয়ে। তেনেকে আপোনাৰ ভাল নালাগে। আৰু ল'ৰা বিয়া ভাল লাগে আপোনাৰ আৰু ল'ৰা বিয়া ভাল লাগে আপোনাৰ ছোৱালী আনিব গৈ সেইটো মজাই বেলেগ বাৰু।
হয় হয় নাই ল'ৰা বিয়া ভাল লাগে ছোৱালী শুনি আছো, শুনি আছো। যেতিয়া আমি ছোৱালী হয় হয় কিন্তু এটা কথা নহয় ছোৱালী ছোৱালীজনীয়ে যেতিয়া ঘৰৰ পৰা বিদায় হৈ কানি কুটি আহে তেতিয়া কিন্তু বহুত বেয়া লাগে।
অ হয় হয় সেইটো বাৰু হয় বাৰু দেই, বেয়া লাগে বাৰু দেই সেইটো।
বিশেষ আমিও ছোৱালী মানুহ ন।
হয় হয় হয় গম পাওঁ আৰু কথাখিনি। অ। এতিয়া বাকী ঘূৰিয়ে আছে নেকি ৰাস্তাই ৰাস্তাই এনে আহিলে?
নাই আহিছো আৰু এতিয়া অলপ অলপ মানে ভিতৰত সোমাইছোহি আউ।
অ এতিয়া অ ভালেই আৰু আপোনালোকে সোনকালে খাই বৈ ল'লে আৰু ন।
অ।
অ অ ভালেই ভালেই আপোনালোকৰ মানে এনেকে সোনকালে খাই বৈ ল'ব লাগে আপোনাৰ বেমাৰ-আজাৰ অ ভাল। মই সেই মানুহত আপোনাৰ দিনে দিনে বহুত শোকত হৈ হৈ গৈ আছো বুজছে? মোৰানে সেইটো এটা টেচন।
নহয় আপুনি টেনচনটোত থাকি আপুনি খোৱা-বোৱা বেছি কৰে চাগে। দিনত কেইবাৰ ভাত খায়?
নাই মই দিনত আজি অফিচত যোৱা তাটো খোৱ-বোৱাই নহয়। কাৰণ মোৰ পিছত যাওঁতে আপোনাৰ ৰাতিপুৱাই খাই যাওগে তাত মই এনে নৰ্মেলকে কিবা ভাত কেইটামানকে খাই যাওঁ বাৰু। তাৰপাছত তাত আপোনাৰ দিনটো একো খোৱাই নহয়, এনেকৈ চাহ খাওঁ, নহ'লে কেতিয়াবা পৰঠা খাওঁ। তেনেকে খাওঁ আৰু সেনেকে আহো ঘৰত। আপোনাৰ ঘৰ আহি পাওঁতে পাওঁতে আপোনাৰ সাতটা, সেনেকে ছটা, চাৰে ছটা, সেনেকেই বাজে। ছটাতকে বেছিয়ে বাজে বাৰু।
অ আহি পেলাই ভাতি খাই দিয়ে?
আ নাই নাই ভাত খাওঁতে আকৌ দেৰিকে খাওঁ বাৰু।
আহ।
উম মানে ঘৰ আহি পোৱালে মানে গাটো বহুত দুৰ্বল লাগে একদম মানে অৱস্থা বেয়া হৈ যায় গম পাইছে? সদায় সদায় আপোনাৰ মানে দুখন দু খন গাড়ী চেঞ্জ কৰিব লাগে মানে, সলাব লাগে যে।
হয়, হয়। মই আকৌ কি জানে, নগাঁও যোৱাত থাকি আকৌ মই গুৱাহাটী টি গৈহে ভাল পাওঁ, ন
অ, ট্ৰেইনত ট্ৰেইনতে পাৰি হয়, হয়, ট্ৰেইনতে পাৰি ডাইৰেক্ট যাবগৈ পাৰি। হয়।
সেইটোৱে ভাল লাগে।
এতিয়া মানে আপোনাৰ নগাঁও গ'লে লক্ষিনগৰ চাৰিআলি ৰখাই দিয়ে, লক্ষীনগৰ চাৰিআলিৰ পৰা আপুনি আকৌ গাড়ী লক একদম মৰিগাওঁ চেন্টিগেটলৈ, মৰিগাওঁ চেন্টিগেটত নামি পেলাই আকৌ সেইখিনি আপুনি টম-টম ল'লে টম-টম লওঁক, নিনি তিনিখন ফুৰে। মই এইখিনি খোজকাঢ়িয়ে যাওঁগৈ আৰু বুজিছ, কষ্ট মষ্টকে, কিমান ভাড়া দিম আৰু গম পাইছ নে। এই মই দুখন গাড়ীয়ে সলাও আৰু তিনিখন নখলাও আৰু।
হয়, হয়।
এতিয়া কিমান ভাড়া দিম? আপুনিয়ে কওকচোন বাৰু সদায়, সদায়।
অ, আপুনি অলপ চিকতাও আছে নেকি, ন?
এ চিকতা বুলি মোৰ দেৰশ টাকে যায় গম পাইছে, খোৱা খাও পঞ্চাশ টকা, আপোনাৰ ডেইলীক মোৰ দুশ টকাকে যায়। এতিয়া মানে মই আপোনাৰ নতুনকে সোমাইছো আপোনাৰ মানে মই চেলেৰী-টেলেৰীও পোৱা নাই, গম পাইছনে? এতিয়া মানে কষ্ট হৈছে, চেলেৰী পালে আপোনাৰ টেনচন নাই, এতিয়া মানে চেলেৰি পোৱা নাই যে। নিজৰ মানে যিখিনি পইচা আছিলে, সেইখিনি দিয়ে অহা যোৱা কৰি আছো দিও চোন আৰু
অ, আপুনি চেলাৰীটো পালে আপোনাৰ মনটো বাৰু ভাল লাগি যাব তেতিয়া।
ভাল লাগি যাব, কিন্তু এতিয়া আপোনাৰ চেলাৰীও আপোনাৰ মানে একো খবৰেই নাই বুজিছে।
কিয়, অফিচে কোৱা নাই আপোনাক কেতিয়া দিম বুলি?
সেইটো মানে, আমাৰ মানে, কামটো আপোনাৰ ভেন্দৰৰ আন্দাৰত যে, অফিচৰ লগত লিংক নাই। গম পাইছে নে?
অ।
ভেন্দৰটো মানে আপোনাক গুৱাহাটীত, তেওঁলোকে আমাক মানে যেতিয়া চেলেৰিটো দিয়ে আৰু তাতো আমাৰ সতি-চতি হ'লে আপোনাৰ সেইবোৰ কাটি দিব। ব গম পাইছ নে, এতিয়া মোৰ মানে আপোনাৰ জুন মাহত বহুত ক্ষতি হ'ল, মই যোৱাই নাছিলো। সেইবোৰ কাটি পেলাই আপুনি এতিয়া মই মানে যি কেইদিন গৈছো, সাত, আঠ দিন, সেইকেইদিনৰ টকাটোহে পাম আৰু।
অ।
বুজি পালে? আৰু কাম নহলেও নিদিয়ে সেই মানে, এইবিলাক মানে প্ৰাইভেট কামত এনেকুৱাই বুজছে।
অ, অ।